অ, শুনিছ নে মোৰ মাততো। কি কৰি আছা?
এয়া আছু এন তুমি?
মই এনেই আছো ভাতপানী খালা নে নাই।
ভাত নাই এতিয়ালৈকে খোৱা নাই খাম আৰু।
অ, মান নাই কোৱা তাৰপৰা তোমাৰ গা ঠিক গা বেয়া বুলি শুনিছিলো ভাল পাইছা নে?
অলপ পাইছো।
কলেজৰ পৰা আহিছিলা নেকি?
কলেজৰ পৰাই মেডিকেল পালো।
ত' মেডিকেল পালে।
উম,
ঘৰত চবৰে ভাল।
আছে আৰু ইমান ভাল নহয় তোমাৰ?
অ কিবা হৈছে নেকি
নাই তেনেকে অকমান ঘৰুৱ পৰা অকমান প্ৰব্লেম হৈ হৈছে
অ অ ঠিক আছে বাকী তোমাৰে ফোন কৰিলোঁ হ কথা এটা পাতিম বুলি
কোৱাচোন বাৰু তুমি
তো মানে টপিকটো এনেকুৱা যে আমাৰ অসম অসম চৰকাৰৰ যিখিনি জনকল্যাণ মূলক আচৰনি সেই আঁচনিৰ জৰিয়তে আমাৰ অসমৰ জনতা সকল কিমান উপ
হয় হয় হেল্ল' হেল্ল' হেল্ল' শুনিছা নাই বাৰু মমাৰটো হেল্ল'
আ আ